হেল্ল'
অই ব্ৰ কি কৰি আছা?
সে, মই পঢ়ি আছো, কোৱা
পঢ়ি আছা নেকি, কেৱলে বেয়া সময়ত ফোন কৰিলো নহয়
সেই একো নাই, কোৱা-কোৱা
অ, কেনে খবৰ?
মোৰ বৰ ভাল, তোমাৰ
এই তুক-তাক আৰু ভগৱানে চলাই আছে যেনেকে।
ভগৱানে চলাই আছে নে, মা-পাপা হতে চলাই আছে
মা-পাপাতো ভগৱান না। দুয়োটাই চলাই আছে মিলি পেলাই আৰু
ঠিকে আছে বাৰু, উম
খানা-পিনা হ'ল নাই?
একেবাৰে আবেলিটো কৰিম।
আহ, হা-হা
হাধ হোৱা নাই তেনেকে, তোমাৰ হ'ল?
নাই-নাই
অহ, হয় নেকি
উম তোমাৰ দহান বাজি যায়।
দুটা
উম
বা ইমান দেৰি
দুটা কেতিয়াবা চাৰে বাৰটা তেনেকাতে খাই দিম বাৰু এ হায়চলি থাকিলে আৰু দুটালৈকে আৰু উম
বেছি দেৰিলৈকে শুই থাকিলও বেয়া
বাকী এতিয়া এ কি পঢ়ি আছ নেকি
অ মই তোমাৰ পঢ়িয়ে আছো
অহ কোন ক্লাছ কি এইবাৰ
মই তোমাৰ ক্লাছ টেনৰ এবাৰ
টেনত
অহ
উম উম উ বাকী এনে গ্ৰেজুৱেচন কমপ্লিট কৰি পেলাই কি কৰিম বুলি ভাবিছা
হৈছো মানে তোমাৰ কি হল কেচ তো মানে এক বছৰ ধৰি তোমাৰ নিদিলো এক বখৰ নিদিলো মানে
অ
তাৰপিছত এই লগৰখিনি দিলে তাৰপিছত গতিকে বল দি দে আমাৰ লগতে মই দি দিলো জছত সিটোবছৰ
সেইটোৱে
অ মানে আগৰ ওচৰত মানে স্কুল অলপ কেছ এটা হৈ গৈছিলে তাৰপিছত মানে তাৰ পৰা মানে মই মানে ওলাই আহিলো খঙতে তাৰ পিছত যিদৰে তেনে নপঢ়িম বুলি ভাৱিছিলো দেখাত এতিয়া আকৌ পঢ়িছো বেলেগে স্কুলত নাম লিখে
অহ অ
তাকে
কেছ হৈ গৈছে নেকি আকৌ
হা
সিটো কেছ হৈ হৈছিলে নেকি বাৰু
কেজটো অলপ মানে হেংগ হৈ গৈছিলে বুইছা সেইটো কাৰণে মানে বেলেগ স্কুল অ যি ব বেল বেছি হয় গৈ আছিলে সেই কাৰণে মানে তোমাৰ মই তাকে ক'লে আৰু পঢ়িলো আৰু বুজিছ না ক্লাছ ট দিলো আৰু বুজিছা এতিয়া
উ কলেজ বা স্কুলৰ সময়ত যে পৰাপক্ষত এই যি যি নামৰ লেটাৰটোৰ পৰা আঁতৰ আঁতৰত থকা বেছি ভাল অ তাৰপিছত লাগিলে গ্ৰেজুৱেচনত কৰা তুমি কি
অ যি নমাৰ এইটো ঠিকেই হৈ যওঁথেই ৰতে মজা এটা যওঁথেই সেইটো বহুত বেয়া বস্তু ন
আহ বহুত বেলেগ বেয়া বস্ত খাতনাক বস্তু
বুজু কি কৰজ মানে মই এতিয়া উল মানে এনেকাটা মানে এটেচমেণ্ট এটা হৈ গল নয় এতিয়া মানে সেই যিটো পৰা মানে আঁতৰিব পৰা নাই
আঁতৰিব পাৰিব মোবাইলটো অকমান আঁতৰত চলিলেই হ'ল
মোবাইলটো আঁতৰত থলে অভাৰংকিং হৈ থাকিব নহয় এটচ ম গল ন নেকজ
আহ হা
এড্ৰেছ মানে গ'ল না
হ মোবাইলটো অকমান কেইদিনমান চুইচ অফ কৰি ৰাখি থৈ দিয়া বছ
সেইটো নোৱাৰিম সেইটো নোৱাৰিম এইটো মানে কোৱাত মানে তুমি কৈছা কিন্তু কৰিম বুলি ভাবিব পাৰি কিন্তু তাত নোৱাৰিম বুজিছা
মোৰো এটা সময়ৰ তোমাৰ নিচাই হৈছিলে
কি ক হয় নেকি
উম তাৰপিছত তোমাৰ সেটো মোবাইলটো তোমাৰ ৰিচাৰ্জ নাছিলে যে ৰিচাচ ভৰুৱা নাচিলো হ বৰ বাদে য বলো এনে পাহৰিছোতো ভালেই প পাহৰিছো আৰু
অ ঠিকে সেইটোকেই বহুত ভালকৈ বুজা ভাল লাগিছিল তোমাক শুনি
কিন্দিগিৰি কৰি লাভ নাই
অ সেটোয়ে হয়
বাকি খানা পিনা তোমাৰ কেইটা বজাত বাজিব
হ'বই
এনেই
মোৰ ওপৰত দিবি নোৱাৰিব অৰ্ডাৰ দি হা
এনেই এটামানত
অ এটা মানতে সেইটোয়ে
অ অ তাকে এতিয়া আমাৰ কি বনাইছে বাৰ চাব লাগিব নহয় ন নিৰামিষ খাদ্য খানা হলে মোৰ মাথা চুটি যায়
অ এই কোন নো আম তোমাৰ এতিয়া কামাখ্যা যেতিয়া খেয়া হৈছে ন দোকান চাগে
হা হা হা নহয় নহয় আমাৰ আমাৰ নামানে আমাৰ নামানে হা নাই যোৱা নাই আৰু পইচা পাতিৰ অভাৱ হে
ইমান টকা লাগে নেকি তুমি ট্ৰেইনত উঠি দিয়া আশী টকা দি গুৱাহাটী কামাখ্যা ষ্টেচন।
অ দেহাত কবলতো বহুত ভাল কিন্তু থাকিবলৈ খাবলৈ কি কৰিম
তুমি এইদিন ঘ দা তম ৰুত থাকিব দিয়া হৈছে নেগি তোমাৰ থাকিব বুলি কিয় লাগে তুমি কি?
কমষ্টেটত লাগিব নে কিবা এটা।
পাঁচ কা তুমি আহিব প মই নে্সট ইয়াৰ মই তাৰ দুহোৰ পঁচিছত মই তোমাৰ অকলে গৈ যে বিশ্বাস। বাহ্।
বৰ্তমান ফাদাৰ মাদাৰ মানে সেইটো দ প তান
ত তুমি তেওঁ কুনা লাইক মই ত সাপ'জ তোমাক ৰান্ধা তুমি যোৱা সময় ট্ৰেইনত গ'লে আশী টকা দি হৈ গ'ল তুমি পাঁচটাত গলা তুমি তাত গৈ পাই যাবা আৰামছে তুমি তাতে থাকিলা তিনি দানত তোমাৰ তাতে তোমাৰ থাকি গ তোমাৰ তেজপুৰৰ বাছ থাকি। তুমি উঠিলে তিনিশ কিমান টকা দি নহলে তোৰ এনে হেৰি বাছতো দি দিব পাৰিলা দুশ ৰাকি থকা পাছত আম চে হৈ গল পাছত তোমাৰ খুৱাহ মেলা হৈ যাব।
অঁ অঁ অঁ।
তোক ইমান বাইছ হেভি আহাৰ খাব দিয়া নহয়েইবাৰ তু।
সেইতটো হয় বাৰু এনে কাম। এনে কামাখ্যাত হেৰি কি তোমাৰ এতিয়া হেৰি খাব নোৱাৰি তোমাৰ
সেইটোৱেই, সেইটোৱেই, সেইটোৱেই তুমি ইমান টকা এ দৰকাৰ--' ইনে মানুহে ভাবে কি যাবণে মই ম বহুত কম কম বাজাৰ মান বহুত কম কম বজ লগৰ লগত ঘূৰাই আনো।
উম।
ইমান বলে দৰকাৰাই নাই এ পালপ মজাকে ঘূৰিব পাৰিবা।
অঁ অঁ অঁ। এনে এই গেলা গৰমখনত ট্ৰেভেলিং কৰিম কত বুলি ভাবিছা? এনেই গেলা গৰম খন চাই পেলাই ট্ৰেভেলিং কত কৰিম বুলি ভাবিছা?
এই গেলা গৰমত মই তোমাৰ ডিমাপুৰ যাম।
হাঁ হাঁ হাঁ?
ডিমাপুৰ যাম।
ডিমাপুৰ? নহয় নহয় তেনেকুৱা নহব মানে এ হিলী প্লেচ টাইপৰ মানে তোমাৰ।
সেইয়াই ডিমাপুৰ ছাইডতে যাম তোমাৰ। বৰফ, চৰফ নপৰে মই তোমাৰ তাৰ পৰা কাপোৰ আনিব যাম মানে মোৰ দোকানখনৰ মানে তোমাৰ হেৰিৰ কাৰণে
দোকান আছে নেকি তোমাৰ?
মই তোমাৰ বিজনেছ কৰো।
অঁ অঁ অঁ।
লাগিলে ক'বা।
কি কৰা কি কৰা কি ষ্টৰ?
ট্ৰিপ ষ্টৰ, ট্ৰিছ ট্ৰিপছ।
ট্ৰিপছ ষ্টৰ অঁ মানে, কি কাপোৰৰ দোকান নে কি?
উম তোমাৰ লাইক অৰিজিনেল কাপোৰ তোমাৰ অৰিজিনেল যোনটো ব্ৰেণ্ড থাকে এডিছ, সেনেকা ছেকেণ্ড হেণ্ড। ছেকেণ্ড হেণ্ড, কাপোৰ বুলি ক'ব পাৰি আৰু লাইক ছেকেণ্ড হেণ্ড বুলিয়ে কয় ছেকেণ্ড হেণ্ড বুলিয়ে কৈছো লগৰ বিলাক
অঁ অঁ।
কিন্তু এইখন ছেকেণ্ড হেণ্ড, নকয়। মানে একদম ঘেগেলা নহয় আৰু মানে একেবাৰে ঘেকেলা মানে কিছুমান এনেকে বুজে নহয়। ঘেগেলা বুলি জোনটো তোমাক মানে কয় ঘেগেলা নহয় মানে তুমি ক'ব নোৱাৰিবা। খালি এবাৰ ইউজ কৰা থাকে। এবাৰ দুবাৰ ইউজ কৰা থাকে কেনেকে এনেই পেলাই দিয়ে সেইটো আৰু।
অঁ অঁ। তেন্তে তোৰ বহুত কম দামতে পাই যায় ন বস্তুবোৰ কব গ'লে?
চোৱা হা আজিকালি তোমাৰ এইটোৰ ট্ৰেন্ডত আছে, তোমাৰ আজি কালি যোনটো এশ টকাত পাইছিলা এক্জেকলী ডেৰশ বা দুশ টকা লয়। গম পাই গৈছে এইটো মাৰ্কেটতো গম পাই গৈছে।
উম উম।
ত সেইটো কাৰণে তুমি অলপ তুমি ভাল ব্ৰেণ্ড বিছাৰিলে কি হয় চোৱা মই এতিয়া যোনবিলাক পেট পিন্ধো মই চবেই জানে লগৰখিনিও যানে মই ছেকেণ্ড হেণ্ড পন্ধো হা। কিন্তু যোনদিনাখনি মই তোৰ ভাল ভাল কাপোৰ পিন্ধো জাৰা পেণ্ট পিন্ধো বা এনেকা পিন্ধো ছেকেণ্ড হেণ্ড হয়। বা কিন্তু মানে ক'ব নোৱাৰিব যে অ এনেকা ই এনেকা কিনে মানে যিখিনি মানে ছেকেণ্ড হেণ্ডে বেছি ভাগ কিনা আছে আৰু কিছুমানে তোমাৰ মই এনেকা তোমাৰ হেৰি পৰা‌ লওঁ ৱেবছাইটৰ পৰা লওঁ এনেকা ডাইৰেক্ট।
অ অ অ।
ছেকেণ্ড হেণ্ড কাপোৰ বিলাক ভাল আহে কেতিয়াবা মানে তোমাৰ পোৰা একদম মানে তুমি তুমি মানে তুমি একদম কি আৰু মানে পোৰা ভাল লাগিব পিন্ধিকিনে আৰু যে মানে মানে কৈছে না ত মাথাত যে কিবা এটা অলপ আপচোচ লাগিছে নাই মানে।
এনেই বিজনেছটো ঠিকে চলি আছে তোমালোকৰ তাত?
মোৰ মন ষ্টক খতম হৈ গল, মই তোমাৰ এ যোৱা বছৰ যোৱাবাৰ আনিছিলো তোমাৰ যোৱাবাৰ নাই তুমি তিনি মাহ মাহ মান হ'ল মই যোৱাই নাই মই এতিয়া। মই যোৱাবাৰ তোমাৰ আনিছিলো চাৰে পাঁচ ছয় হাজাৰৰ টকা বস্তু হাঁ। মোৰ তোমাৰ প্ৰফিট হৈছে তোমাৰ বাৰ হাজাৰ আহ কিমান আঠশ কিমান টকা হৈছে এ আঠশ টো বাদ দিয়া বাৰ হাজাৰ টকা হৈছে প্ৰফিত মানে মই অনলি কাপোৰ কাপোৰ আনিম বুলি যোৱা নাছিলোঁ আমি ইনকেছ কি জানা। মই মানে তোমাৰ ঘূৰিব যাম বুলি গৈছিলো ত তাৰপৰা মই লৈ আহিছোঁ।
অঁ অঁ।
বৈছা
ঠিকে আছে এই মানে
এ মানে ঘূৰিব গলে লওতে লৈছ আহিছোঁ লোকচান নহলে ন এনে চাব জা প্লেচো চাই আহিলোঁ লাইক মই নিজৰ বস্তুবিলাক মানে নিজে চইচ কৰিছো মোৰ টাইপৰ আৰু কিছু সে কিয় পিছত যোনবাক মানে আৰু আমি জেনজি নাই গম বাই ন তোমাৰ ন সেইটো কাৰণে
সেইটোৱে সেইটোৱে
আজিকালি গেনজি কাপোৰ বানিছুৱেত কেনেকে কাপোৰ পিন্ধি বা কি কেনেকুৱা কাপোৰ কি কেনে টাইপৰ লাগে তোৰ হা কি কলা
কিনিব পাৰা কিন্তু এই তোমাৰ যে টি চাৰ্ট বিগৰ যে ফিটিং কৰে তোমাৰ
অ সেইবিলাক তোমাৰ সচাতে ক মোৰ লগৰ এটাই তোমাৰ খুলিছিলে হা তোমাৰ আনিছিলে মেচিনটো কিন্তু নচলে লাইক তোমাৰ নচলে মানে যেনেকা ভাবা যায় যেনেকৈ কৰিম নচলে মানে বহুতে বেয়া পায়
নাই নাই চলিব চলাত চলিব কিন্তু তোমালোকৰ অকমান টাউন এলেকা নে কি ন
এইই আমাৰ পৰা টাউন এৰিকা মানুহে আমাৰ টাউন বুলি কয় মানুহে আমাৰ ইয়াত আহিব কাৰণে বুজি পালি না
অ তবে হলেতো অকমান চলিব লাগে
মানে মই য'ত থকো এই দাৰেক এ মোৰ মানে ইয়াৰ পৰা বজাৰৰ ওচৰ মোৰ পৰা এয়াত মানে যি মানে বস্তু আছে মানে যিমান মানে ফেমাচ জেগা বিলাক আছে চব মোৰ মোৰ ঘৰ পৰা মোটামোটি পাঁচ মিনিট সাত মিনিটৰ ৰাস্তা গম পালা মই কত থাকো
অ অ অ
গম পাইছা বুজিছে নে মই কি বুজাই আছো
নাই গম পাইছো গম পাইছো বাৰু আজি খানা কি বনাইছে
বুজিলা
তোমালোকৰ অ অ
তোমালোকৰ কি তোমালোকৰ কি টাউনলে তোমালোকৰ কিমান টাইম লাগিব টাউনত আহিব
টাউনৰ পৰা তোমাৰ ঘৰলে খুব বেছি আধাঘণ্টা লাগে। তোমাৰ খুব বেছি তোমাৰ পোন্ধৰ বিছ মিনিটতে পাই যাওঁ।
অ' বেছি দূৰৰ নহয় মানে ন তুমি ইয়াৰেই। উম, মোৰ পৰা মানে খোজকাঢ়ি গলে পাই যায় এক মিনিট লাগে দু - দুই মিনিট মান লাগে।
অ' মই যদি চাইকেলিং কৰি যাওঁ ৰাতিপুৱা, বা সন্ধিয়া মানে বেছি সময় নালাগে তোমাৰ এনেকৈ বিছ পঁচিছ।
সেইটো - সেইটো কিন্তু ডাঙৰ কথা।
উ উ।
নে তুমি টাউন পিনে আহা নে তুমি গা ভিতৰ ফেলেদি আহা ভিতৰফেলদি গম পাইছা নে কি বুজাইছোঁ?
আ হা হা?
ভিতৰৰ ফেলদি আহা নেনে টাউন হৈ কেনে আহা? বুজি পাইছা নে কি বুজাইছোঁ?
মানে ঘৰলৈ নে কি?
মানে এনেকে টাউনত যে আহে, ভিতৰৰ ফেলদি আহা নেনে ঘুৰি মানে টাউন দি মানে মেইন ৰোড দি আহা বুজি পাইছা কি বুজাইছো?
অ' এইটো মে তোমাৰ মেইন ৰোড দি আহে।
উ উম।
ভিতৰ ফালদিও আছে ৰাস্তা মই গ'লে বেছিভাগ তোমাৰ টাউন লৈকে অ তোমাৰ এই ৰ - বাই ৰডেদি যাওঁ তোমাৰ টাউন এলেকা ফাল দি।
অ' হয় নেকি?
অ' অ'।
থিকে আছে।
বাকী হ'ব দিয়া অলপ পিছতে পাতিম দ।
ঠিক আছে মই তোমাক শুনা না মই গ্ৰুপত ভিডিঅ' এটা দিম হা।
হা হা হা?
গ্ৰুপত ভিডিঅ' এটা দিম মানে ভিডিঅ' চিডিঅ' বনাব
অ' অ' অ'।
কয় কাৰণে তোমাৰ কি হল মানে চাচপেণ্ড কৰি দিলে মানে এই লগৰ কেটামানে মানে এ থাকে ন কিবা গম পোৱা আৰু। দেখিব নোৱাৰে ন' লাইক মই মানে আকৌ এটা খুলিছোঁ বুইছা?
অ'।
হ'লে বাৰু অলপ চেয়াৰ তেয়াৰ কৰি দিবা আৰু তোমাৰো লগৰ চগৰ আছে ন'।
অ' ঠিক আছে। মানে তেনে - ইউটিউব চেনেল টাইপৰ আৰু ন?